হেল্ল'
কি কৰিছা?
এনেই আছোঁ, তুমি কি কৰি আছা?
মই অ, আজি দেওবাৰ যে, অকনমান এনে আৰু অ' টিভি চাই আছিলো।
হয় নেকি? টিভি চাই ভাল পোৱা?
নাই, এ তেনেকে চোৱা নাযায়। অ মই কেৱল এটা বস্তু চাওঁ, কালাৰচত এখন হেৰি দিয়ে, আ লাফটাৰ চে'ফ বুলি সেয়া চাওঁ আৰু। কালি চোৱা নহ'ল, সেইকাৰণে আজি চালো।
হয় নেকি? আজি এনে মোবাইল ফোনৰ বিষয়ে টপিকত কথা পাতো।
অ', ‌ঠিক আছে।
অ', তুমি কি ফোন ইউজ কৰা?
অ', এণ্ড্ৰইড ৰিয়েলমি হয়, আপোনাৰ?
উম, ৰিয়েলমি হয়? মোৰ আইফোন ফৰ্টিন হয়। আইফোন থাকি, থাকিলে ধনী মানুহ হয় হৈ যায় নেকি?
অ, আইফোনৰটো হেৰি হয় ন? অ' লাখ টকাৰ হেৰি হয়
প্ৰাইছ?
অ অ' কিমান ন এ কৈছে।
নাই, ফিফটি ফৰ থাউজেণ্ডৰ।
অ', ‌ আপুনি ছেকেণ্ড হেণ্ড ল'লে নেকি বাৰু?
নাই। নতুনেই লৈছিলো। দুৰ্গা পূজাত লৈছিলো। মোৰ ফৰ্টিন হয়, প্ৰ মেক্স নহয়। প্র' মেক্সত তোমাৰ দাম উম, হয় নেকি? তোমাৰ আই ফোন ল'ব মন আছে নে?
আইফোন ল'বলৈ মন থাকে কিন্তু উম, কিন্তু হাতত পইচা নাই ইমান।
হয় নেকি, অ, মই, মই দুট দুটা ফোন ইউজ কৰোঁ, এখন আছ হেৰি ৰিয়েলমি। ৰিয়েলমি ছিক্স প্ৰ' আৰু এটা আইফোন মানে আগত মই ৰিয়েলমি চলাইছিলো। আইফোন লোৱাৰ পিছত দুখনে ইউজ কৰো।
অ দুটাই ইউজ কৰে মানে আপুনি।
হয় ন সেইকাৰণে এই এনড্ৰইড ফোনো লাগা হয়। তাকে।
কিয় আইফোনৰ সুবিধাবোৰ। কিয় বেলেগ নেকি এণ্ড্ৰইড ফোনতকে।
অ অ তুমি সুবিধাবোৰ বেলেগ বেলেগ আছে। আইফোনত তুমি, স্ত্ৰৰ নোপোৱা। এটা আছে বেলেগ এপছ আছে তাৰ পৰা। বস্তুবোৰ ডাউনলোড কৰিব লাগে।
কিবা পইচাৰে কিনিব লাগে বোলে।
এই নালা। নালাগে।
আটচ্ছা। মই নাজানো মই, শুনিছোহে, সেইকাৰণে সুধিছো।
অ অ। লাগে তেনেকুৱা একো কিনিব।
মানে প্লে ষ্ট'ৰ নাথাকে।
সেয়ে আৰু উম প্লে ষ্টোৰটো নাথাকে আ আ বেলেগ থাকে
আও, আৰু হোৱাটচ‌আপত ফ-ফটোজ দিব লগা হলে কিবা বেলেগ গত ছেভ কৰি ল'ব লাগে ন?
নালাগে, চিম্পল এনড্ৰইডৰ নিচিনাই হয়।
ডাইৰেক্ট দিব পাৰি?
ডাইৰেক্ট দিব পাৰি, অন চিম্পল হয় অ একেই হয়।
কৰি পোৱা নাই সেইকাৰণে মানে অ সুধিলো
মোৰ-মোৰ-মোৰো আগতে আইফোন নাথাককাৰ সময়তে আগতে মোৰ অ ফ্ৰেণ্ড বোৰে কৈছিলে এই আইফোন বেকাৰ হয়, কি বোলে এপছো কিনিব লাগে কি কিনিব লাগে। সেইটো চলাব নোৱাৰি। সেইটোৱে কিছুমান এপ যি যিহেতু মানে স্কেম এপবোৰ থাকে কিছুমান সেইবোৰ ডাউনলোড নহয় মানে।
আত্চ্ছা ভালেই দেখোন তেতিয়া হ'লে।
অ চব এপচ পোৱা নাযায় কেইটামানে পায়। যিহেতু লাগাই এপছবোৰ থাকে আৰু।
আপুনি এনডইডটো চলাই ভাল হয় এনে আইফোন?
মই এনড্ৰইডে চলাই ভাল পাওঁ, আইফোনো চলাই ভাল পাওঁ, দুখনেই চলাই পাওঁ
ফটো কিন্তু আইফোনত বেছি ভাল হয়নে এনড্ৰইড?
ক'ব গ'লেতো আইফোন ফোন ফোট তোৰ কাৰণে মই আইফোনটো লৈছিলোঁ। ফটো চটো তোলাৰ কাৰণে, ভিডিঅ' চিডিঅ এনে, ৰেকৰ্ড চেকৰ্ড কৰাৰ কাৰণে অ অ ফটো-চটো উঠাব হলে ক'বাত গ'লে বেলেগৰ মোবাইল থাকিলে সেনেকুৱা ফটো উঠাই দিয়ে তেনেকুৱা ফটো বেয়া পাব চাগে৷নিজৰ ফোন থাকিলে উঠাই দিওঁ আৰু নিজে উঠাওঁ।
আপুনি ফিফ্টি ফৰ থাউজেনত লব মই যে পাৰিছে মই পৰাই নাই।
হয় নেকি? আ। পাৰিবা একদিন তোমাৰ ভৱিষ্যত কি ফোন ল'ব মন আছে?
মোৰ তেনেকুৱা একো এম নাই। যে মই বেলেগ কা ফোন লম। চাওচোন অ সেইটোৰ টাইমত যেতিয়া মই এইটোফোন বেয়া হব তেতিয়া সেইটো টাইমত তেনেকুৱা ফোন এভেলেবুল ভাল ফোন আৰু মোৰ হাতত কিমান পইচা থাকে সেইটো ওপৰত। বেচ কৰিহে মই কিনিব পাৰিম।
হয় নেকি এতিয়া বৰ্তমান কি ফোন ৰিয়েলমি ইউজ কৰি আছা।
উম।
ৰিয়েলমি কি ফোন ইউজ কৰি আছা।
মোৰ থ্ৰি প্ৰ
থ্ৰি প্ৰৰ থ্ৰি প্র আহ আহ তোমাৰ সেইটো মোবাইল চলোৱা কিমান বছৰ হ'ল।
এইটো ফোন চলোৱা ফাইভ ইয়াচ ফাইভ ইয়াৰ্চতকে বেছি হ'ল।
ফাইভ ইয়েৰ্চ, চামথিং। মোৰো ফাইভ ইয়াৰ্চ বেছি হ'ল। টো-থাউজেন নাইনটিনত লৈছিলোঁ মই।
আচ্ছা মই সদায় চাই থাকো যে মানে আইফোনৰ প্ৰাইচ বোৰ দেখো। ওৱান লাখ কিবা এতিয়া ন নতুনকে ছেভেনটিন প্ৰ' ওলাইছে।
অহ প্ৰ' বিলাকৰ দাম আছে তোমাৰ। ওৱান লাখ পাৰ হৈছে আহ প্ৰ' বিলাকৰ আৰু সিহঁতে আৰু প্ৰ' বেলেগ আৰু দামো বেছি।
নেকি মানে।
উম সিহঁতৰ প্ৰচেচাৰবোৰ অলপ ভাল থাকে আৰু তোমাৰ জুমিংটো। অলপ বেছি কোৱালিটিবোৰ আৰু বেছি যিমান। যিমান ফৰটিন ফিফটিন আছে অ সেই যেখি আৰু ভাল আৰু এইটো আৰু ডেভলপ।
আচ্ছা প্ৰ' বিলাগ বেচি বেলেগ। হয়।
অ' বেছি মানে একে কোৱালিটিবোৰ অলপ ভাল দিয়ে তাত চাগে, জুমিং কোৱালিটি।
উম। মই মানে ফোনটো কিয় ভাল পাওঁ। আহ, মোৰ ফটোজ ভাল আহে।
মৰিব বিচৰা নাই।
তোমাৰ ফোনটো ফ'টো ভাল আহে। হয় নেকি? মোৰো মোৰ
ত' আহে। ছিক্স ভালে আহিব লাগে।
মোৰটো আ লোৱাৰ কেইদিনমান পিছতে কেমেৰাই, মানে পৰিকে ফুটিছে। তাৰ পিছত বনোৱা নাই, তাৰ পিছত ধূলি সোমাই পুৰা কেমেৰা বেয়া হৈ গৈছে।
একো নাই, ডাইৰেক্ট থাউজেণ্ডেদি আইফোন লৈ ল'লে।
অ', অ', কি কৰিম, ল'ব মন আছিলে দুৰ্গা পূজাৰ সময়ত জব
ই এম আই ল'লে নে? কেচ ল'লে?
কেচত ল'লো, বিল
আতচ্ছা, ভালে হ'ল।
লৈছোঁ। ই এম‌ আইত ফোন ই এম আইত কিছুমানে ফোন লয়, সেইটো ইমান ভাল নালাগে। তুমি?
আজি কালিতো, আজিকালি টো, অ', মানে আইফোন যা বহুত, বহুতৰে আছে, এনেকুৱা নহয় যে, বহুতৰ নাই। বহুতৰে আছে বেছ বেছি ভাগৰে ই এম আই, মানে কমচেকম আ, এক পাৰচেণ্ট মানুহেহে মানে কেছ লয় যেন লাগে, আৰু বাকীখিনি ই এম আই দি লয়।
অ', বহুত মানুহ আছে হয়, হয়। তুমি ঠিকেই ক'লা, বহুত মানুহ আছে যিহেতু আইফোনবোৰ ই এম আইত লয়। অ', তোৰ, তেনেকুৱা ল'ব মন যোৱা নাই, ই এম আইত
মই ল'লে নিজেই ই এম আইত লম।
হয় নেকি?
দিব। মই চাগে এতিয়া নিকিনো, মই প্ৰ'য়ে কিনিম কিনিলে, কিনিলে প্ৰ কিনিম।
হয় নেকি, বহুত পইছো দে। ধেৰ পইচা আছে তোমাৰ লগত। ললে ডাইৰেক্ট প্র এ ল'বা।
অ', মই এইবাৰ ভাবিছিলো, এইবাৰ চেঞ্জ কৰিম বুলি সেভেন্তিন প্ৰ'টো কিন্তু, আহ, সেইটো টাইমত মানে মোৰ হাতত পইচা নাছিলে। আৰু কেনেকুৱা হয়, ওৱান লাখ এটা যোৱাৰ, যোৱা মানে দাই হেৰি ডাইৰেক্ট ছেভিংছত পুৰা আধা পইচা নোহোৱা হৈ যোৱা যেন লাগে, সেইকাৰণে মানে মই কিনা নাই এতিয়ালৈকে। মই কিনিলে ভাল লম আৰু। ছেমছাংৰ এটা ফন আছে ন', চিক্স ই থ্ৰী নে চিক ফিকি ছিক্স থাউজেণ্ডৰ।
অ' তোমাৰ এই চেমচাঙৰ বহুত ফোন আছে, এক লাখ-ডেৰ লাখ লৈকে আছে। তোমাৰ, চেমচাঙৰ যিখিনি এছ টুৱেণ্টি থ্ৰী, এছ টুৱেণ্টি ফ'ৰ আল্ট্ৰা আছে নহয়। সেইবোৰৰ ফোনৰ তোমাৰ কেমেৰা একদম ভাল পাবা, আইফোনৰ নিচিনাই পাবা।
আটচ্ছা, সেইবিলাকৰ দাম কেনেকুৱা?
জুমিং কোৱালিটি। তোমাৰ এনে পৰিব এটা ছিক্স
অ' সেনেকুৱা টাইপ এটা লবলে মন আছে মোৰ আইফোন নললেও তেনেকুৱা টাইপ লম আৰু এটা
অ' আৰু চেমচাঙৰ এটা এটা বস্তু বহুত বেয়া লাগে তোমাৰ এইটো বছৰ তুমি চিকস্টি থাউজেন নেক্সট ইয়েৰ সেইটো বস্ত ফৌৰটি থাউজেন হৈ যায় হেইটো বস্তু ভাল নালাগে সেইকাৰণে আইফোনটো লোৱা অ' বহুত মানে নাতে ৰিচল ভেলুৱেই নাই আৰু এইটো কি বিলাক চেমচঙৰ
আৰু আইফোনটো যে চেইনজ কৰি কৰি লব পাৰি কেনেকুৱা বস্তুবোৰ কেনেকৈ আপোনালোকে চেনজ কৰি লব নেক্সট ফোন ললে
মানে বুজি পোৱা নাই
আইফোন বিলাক এক্সচেঞ্জ হয় ন
হয় হয় হয় তোমাৰ ছেকেণ্ডহেন বহুত মোবাইল দোকান দোকানবোৰ আছে সিহঁতক দিলে সিহঁতে তোমাৰ মই এইটো যোনটো ফোন লৈছিলো নতুন এইটো ফৰ্টি থাউজেণ্ড মান দিব মোক
নহয় তুমি যেতিয়া আৰু নতুন এটা ল'বা তেতিয়া তেতিয়া সেই বস্তু সেই ফোনটোলৈকে বস্তুখিনি কেনেকে গুচি যাব সেই মেইলত ৰাখি থব লাগিব নে কেৰ কৰি ৰাখিব লাগিব
বস্তুখিনি
মানে ফটোত, আহ কোনো
অৱ গলেৰি থাকে গলেৰিত ছেৱ হৈ যাব। নে কি তুমি কি ক'লা।
অ গুগল ফটো চ্বত চছেভ কৰি থব লাগে।
অ গুগল ফত চছেভ থাকিব। চিম্পল এনড্ৰইড ফোন যেনেকুৱা তেনেকুৱাই হয়।
নাই মই একদমেই ইউজ কৰি পোৱা না। কেতিয়াবা কাৰোবাক ফটো উঠিব কাৰণে ফটো উঠাই দিওঁ আৰু
হয় নেকি ক'বা কেতিয়াবা ইউজ কৰিব মন
নাই নাই কিনিয়ে লম বাৰু, তেনেকে বেলেগৰ ফোন ইউজ কৰিলে ভালো নালাগে।
ঠিক আছে দিয়া।
অ', ঠিক আছ দিয়ক তেতিয়া হ'লে, আক পাচত কথা পাতিম, উম।